অঁ ভাই কোৱা?
অঁ! কি কৰি আছা?
এ মই আছো ৰ'বা এনেই। তুমি?
এ মই এনেই তোমাৰ এই জাষ্ট অকমান আগতে আহিলো গা চা ধুলো ঘৰত। গা ছা ধুই এনেই বিচনাত পৰিছো ভাবো কল কৰো। কি কৰিছা? গৈছিলো-গৈছিলো গৈছিলো গৈছিলো। তোমাৰ অ মানে মিক্স-মিক্স। তোমাৰ আহ অ! প্ৰথমতে যায় প্ৰথমতে প্ৰথমতে অকমান ৱাৰ্ম আপ কৰিলো তাৰপিছত চাইকেলিং কৰিলো। তাৰপিছত ট্ৰেডমিলত তোমাৰ অকণমান দৌৰিলো আৰু। দহ মিনিট মান তাৰপিছত তোমাৰ চোল্ডাৰৰো এটা মাৰিলো। এটা মাৰিলো, বেকৰ এটা মাৰিলো, ট্ৰাইপছৰ এটা মাৰিলো। অ! টাইছেপছৰ দুটা মাৰিছো আৰু বাইছেপছৰ দুটা মাৰিছো।
আচ্ছা-আচ্ছা! কেই দিন মিক্স মাৰি তুমি এনেই?
আৰু কালি মিক্স মাৰিব কৈছে তাৰপিছৰ পৰা হে কৰিব পাৰিছে কালি লাষ্ট মিক্স মাৰিব দিছে। তাৰ পিছৰ পৰা অ! ষ্টাড দিব দিছে আৰু মোক। কালি-কালি কৰ কালি মোক লেক মাৰাব লেক-লেক।
অ! পালে
কালি লেগ মৰাব পুৰা। অ লেগ মৰাব।
লেগ মাৰি আছিলা নে নাই এইকেইদিন?
লেগ মাৰাই নাই এই তোমাৰ ৰানিঙে কৰি আছিলো।
কালি তোমাৰ ফাটি যাব দিয়া লেগ লেগ মাৰিলে গম পাবা কেনে লাগে কালি।
বেয়া বিষাই চাগে ন?
সেই বহুত অশান্তি লাগে ৰে মাৰিব ইচ্ছা নোযোৱা হৈ যাব।
কি কোৱা ৰে? ভয় লাগিছে কিন্ত চবে কৈ আছে ৰে তাত চবে কৈ আছে লেগত বেয়া অৱ বেয়া অৱস্থা বেয়া হয়।
অ! অশান্তি লাগে বহুত।
তেতিয়া তোমাক স্কৱাড-স্কৱাড মাৰিব দিলে গম পাব দিয়া কেনে লাগে?
স্কৱাড কেনেকে মাৰে মানে ওপৰত কি ডাম্বাল থৈ দিয়ে নেকি?
অ! তুমি বাৰডাল লৈয়ও মাৰিব পাৰা এনেই তোমাক নৰ্মেলি পজিশনটো শিকাব কাৰণে এনেই একো নোহোৱাকৈও মাৰিব পাৰে। তুমি যদি স্কৱাড মাৰা আৰু অ-অ!
আৰু তোমাৰ চবতচে বেছি কষ্টকৰ হয় কোনটোত হয় মানে তোমাৰ লেগত কোনটো এক্সাৰচাইজ কৰিলে বেছি কষ্ট হয়?
এ লেক-লেক তোমাৰ সেই আৰু এ কোৱাত আৰু মানে তোমাৰ এইটো কি বুলি কয় লেগ প্ৰেচ এই দুটা বস্তুতে মানে কষ্ট হয়।
তাৰ মানে লেগ প্ৰেচ আৰু কি স্কৱাড
অ-অ!
কি কোৱা ৰে? তুমি ধৰি লোৱা এতিয়া ধৰি লোৱা লেক-চেক মাৰা যেতিয়া হা, তাৰো কষ্ট হৈ চাগে এতিয়া, এতিয়াও যদি তোমাৰ দুবছৰ হ'ল মাৰা। জিম কৰা হ'ল যদি, এতিয়াও যদি লেগ মাৰা, এতিয়াও বেয়া কষ্ট পোৱা নে, এতিয়া নৰ্মেল লাগে আৰু।
প্ৰায়, লেগ মাৰিলে কষ্ট সদায় পায়।
আচ্ছা, মানে চব, তোমাৰ ধৰি লোৱা যিমান কেইটা আছে ত ধৰি লোৱা চেষ্ট, বেগ, ট্ৰাইচেপ বাইচপ, যিবিলাক আছে চবতচে বেছি কষ্ট তোমাৰ লেগতহে হয়।
অ', লেগতেই হয়।
উম, তুমি এনে লেগৰ কেইটা এক্সাৰচাইজ কৰা এনে?
মই তোমাৰ হেৰি, লেগৰ চাৰিটামান কৰো আৰু, চাৰি পাঁচটা মান, অ'।
আচ্ছা, আৰু লেগ দ দি অকল চিংগেল লেগে মাৰা নে, তাৰে লগতে কিবা মাৰা।
উম, সেয়া চল্ডাৰ মাৰো তোমাৰ।
তোমাৰ ৰুটিনখন কেনেকুৱা মানে প্ৰথম দিনত কি, চেট আৰু
আহ, নাই, মই মানে আজি পৰা আজিৰ পৰা তোমাৰ মানডে মই বেগ বাইছেপ মাৰিছো।
অ', মানডে মানে, একদিন বহুত হেভি বেগ, মাৰো মানডে। আৰু, আৰু নেক্সট বেগ তোমাৰ বৃহস্পতিবাৰে আহিব ন। বৃহস্পতিবাৰে তোমাৰ ইমান হেভি নামাৰো, সেইদিনা তোমাৰ লাইট ৱেটয়ে মাৰু।
আচ্ছা, অ' মানে ধৰি লোৱা মানে আজি মানৰ ভিতৰত বৃহস্পতিাৰে আহিব আৰু।
অ', আজি মাৰাৰ পিছত তোমাৰ বৃহস্পতিবাৰে আহিব।
সিদিনাখন মানে কি লাইট মাৰিবা তুমি?
অ', সেইদিনাখন লাইট ৱেট মাৰিম, একদিনে মই হেভি মাৰু দেইলি আজি মাৰছো, আৰু একদিন দিল্লি নামাৰো।
আচ্ছা, কিয় কাৰণে বেগ বেগৰ কাৰণে।
অ', মানে পাৱাৰ লিফটিং যদি তুমি খেলা নাই, তেতিয়া ইমান হেভি মাৰবা নালগে, উ য়িওকত একদিন এটা হেভি মাৰিলে হ'ব। যদি তুমি পাৱাৰ লিফটিং খেলা চেন বৰ্ডাৰাই চাই, তেতিয়া তুমি দুই দিনে হেভি মাৰিলে হ'ব।
তোমাৰ কিমান কেজি মাৰা এনে?
কেজি মানে চব ৱেটত একচেচাইজতে বেলেগ বেলেগ।
মানে কিমাননো পা পাৱাৰলিফটিং কিমান কৈ মাৰা।
পাৱাৰলিফটিং মানে তোমাৰ দেইলী মই আগতে মোৰ মাজতে বহুত দিন দেতলিফট মাৰা নাই। হেৰি, আগতে মই তোমাৰ দেইলি ওৱান ফৰ্টি লৈকে মাৰিছো।
হা হা।
এতিয়াতো মই ওৱান টুৱেটি ফাইভ, ওৱান ওৱান টুয়েনটি ফাইভত আছো। কৰো, ওৱান থাৰ্টি মই মাৰিয়ে চোৱা নাই ৰবা, বহুত দিন হ'ল।
আচ্ছা, ওৱান টুৱেন্টি মাৰা আৰু।
অ', ওৱান টুৱেণ্টি ফাইভ মাৰ্চো আজি, এ মানে আমাৰ যিমত বেল্ট নাই ৰবা, বেল্ট বোৰ ছিঙিছে। ত, উইদআউট বেলটে মাৰি আছে, সেইকাৰণে ৱান থাৰটি মাৰই নাই।
অ', আচ্ছা আচ্ছা আচ্ছা। নে বেলটো নাই আৰু, তে থাকিলে, চব চিঙ চিঙিছে আনিব নে নাই এইবিলাক মানে।
আনিব লাগে, এনে ভাল বেলট এডালো নাই, ছিঙি গৈছে বেলট সোপা।
উম হুম হুম। আনিব দিয়া চাবা আনিলে কৰিব পাৰিবা ন বাত বেছি বেছিকে।
অ সেইটোয়ে আনিলে তোমাৰ এই আগৰবাৰ বেল্ট আছিল টো বেল্ট থাকোতে ওৱান ফৰ্টি মাৰিছিল, বেল নাই ন।
আচ্ছা আচ্ছা বেল্ট থাকোতে ওৱান ফৰ্তি মাৰিছ?
অ তেতিয়া মাৰা।
ভালেই চুন আৰু উ। কি বুলি কয় তোমাৰ আহ ধৰি লোৱা আহ, আজি বেক বাইচেপ মাৰিলা, কালি কি মাৰিবা চেষ্ট থাইস্ত,
অ কালি চেষ্ট ত্রাইচিপ মাৰিম।
তাৰ পিছৰ দিনা লেগ,
পাছৰ দিনা লেগ আৰু চোল্ডাৰ অ,
এপছৰ কাৰণে নামাৰা নেকি?
নাই নাই মই এপছ নামাৰো।
আচ্ছা আচ্ছা। আৰু এ কি বুলি কয় তুমি এই কাড কাৰ্ডিও চাৰ্ডিও কৰা নেকি কিবা?
নাই কাৰ্ডিও নকৰো মই।
ট্ৰেডমিল চেডমিল নলোৱা এইবিলাক,
নাই নাই এইবোৰ মই প্ৰথম জিম যাওঁতে এইবোৰত দৌৰিছিলো এতিয়া নাই এইবোৰ নকৰো।
উম অ, এই বিলাক মেইনলি ফেট ৱেইট লচ কৰিবৰ কাৰণে হে কৰে চাগে ন?
অ তোমাৰ ফেট ফেট লচ কৰিবৰ কাৰণে,
আৰু তুমি যে এইটো ৰুটিনখন চেঞ্জ কৰিলা কিহৰ কাৰণে মানে কি জিমত বেছি মানুহ চানুহ হয় সেইকাৰণে,
এ আজি এ সোমবাৰে না সোমবাৰে তোমাৰ হেৰি, এ বহুতে চেচ মাৰে হেইটো কাৰণে মই মানে, বেগ মাৰি আছো আজি জাননা বহুত ভিৰ হৈ যায় নহলে।
আচ্ছা তুমি অকলে যোৱা নে না লগত কাৰবাই থাকে তোমাৰ লগত,
মোৰ লগতো এনে এটা ল'ৰা থাকে আজি তাৰ লগৰটো আহিছে মানে দুটা আমিতি, দুটাই মাৰো, মাৰছো আজি।
আছা সেই লগটো নতুন নে হি আগৰ পৰা না,
আ হি নতুন হই ৰবা,
কম্প্লিটলি নতুন আৰু,
অ নতুন একদম।
তেনেকুৱা কি কৰি আছে বৰ্তমান‌ হি কি কি মাৰিছে?
এ হি আমাৰ লগতে মাৰি আছে মিক, একদিনা অকল মিক্স মাৰছে শনিবাৰে আহিছে বুলে হি, ত' সেইদিনাাই বোলে মিক্স, মাৰছে বাকী আজি আমাৰ লগতে মাৰি আচিল।
তোমালোকে যি মাৰিছা সেইটোৱে মাৰি আছে খালি ওৱেটটো কম আৰু ওৱেটটো কম।
অ ওৱেট পেট কম মাৰি আছে।
অ আচ্ছা মানে আ কি বুলি কয়, সি শনিবাৰে জইন কৰিছিলে এই শনিবাৰে জইন কৰিছিলে আজি দুদিন হ'ল,
অ আজি দুদিন ৰবিবাৰেতো তোমাৰ বন্ধ, একদিন গেপ গ'ল আৰু আজি গৈছি,
না এইটো শনিবাৰ আৰু সোমবাৰ দুদিন আজি,
অ অ দুদিন।
উম। আজি মানে তোমালোকৰ লগত কি মাৰিলাক সি এ এইটো কি মাৰিলে তুমি কি মাৰিলা আজি বেগ পাইছে।
অ হেয়ে মাৰছে সিও।
আ আমাৰ আজি চেচ তোমাৰ আ জিমত। প্ৰায় ভাগে চোন চবেইজন সেই মাৰি আছে আৰু চেষ্ট আৰু থ্ৰাইচেপে মাৰি আছে।
অ মান দে বহুতে চেষ্ট থ্ৰাইচেপ আছে মাৰে সেইকাৰণে।
উম হি তু। সেইটো হয় এইফালে আমাৰ আমাৰ ইয়াতে চবাই এইটোৱে মাৰছে প্ৰাই ভাগে।
সেইকাৰণেতো মই আজি বে বেক মাৰলো পিছত আৰু বহুত ভিৰ হৈ যায় মানে চেষ্ট মেচিনত।
তাতে ৰখি থাকিব লাগে ন উম উম। তোমাৰ লগৰটো হে মাৰছা যিতু সিকি আছিল ফাষ্ট আহিছে আৰু।
অ হিউ সেয়ে মাৰিছে।
আচ্ছা আৰু যিটো তোমাৰ লগৰ আগৰ পৰা কৰিছে ইয়াৰ কেইবছৰ হ'ল কৰা।
ইয়াৰ হ'ল এক বছৰ হৈ গ'ল।
তাৰ ৰিজাল্ট চিজাল্ট পাইছেনে তাৰ।
অ সিয়াৰ মজা বডি আহিছিলে।
এক বছৰতে।
অ।
মানে প্ৰটিন ইণ্ডেক্স পুৰা ক্লিয়াৰ কৰিছে।
অ প্ৰটিন কিতা ক্লিয়াৰ কৰে।
উম পালে চাগে। ক কমিতি চমিতি আছে নে নাই কমিতি যে আছে নাই।
অ অমিতে মৰ্নিং যায়।
মনিং কেইটামানত যায় সিহঁতে।
ই চাৰে ছৈটা মানত যায়।
পিছবেলা তোমালোকৰ জিম চাৰিটাত খোলে ন।
অহ আমাৰ পিছ বেলা অ চাৰিটাত।
আমাৰ তোমাৰ চাৰে চাৰিটাত।
অ চাৰে চাৰিটা।
উম ৰাতি পুৱা চাৰে দছটাত খোলে। আমাৰো জিমত তাতে থাকে মানে বিল্ডিংটো মালিকৰে হয় আৰু মেচিন। মালিকে তাতে থাকে উম।
অ অ।
তোমাৰ কি কৰিছ এতিয়া ইচ্ছা কৰিলে গোটেই দিনটোও খুলি ৰাখিব পাৰে। অ। ট্ৰেইনাৰ চেনাৰ নাথাকে কাৰণে চাগে অ প্ৰপাৰ ট্ৰেইনাৰ নাথাকে কাৰণে চাগে বন্ধ কৰি থৈ দিয়ে। উ। তোমালোকৰ তাতে ট্ৰেইনাৰ কেইটা মানে তোমালোকৰ টাইমত কেইটা ট্ৰেইনাৰ থাকে।
আমাৰ টাইমত এনেই আহ। দুটা মটা ট্ৰেইনাৰ এটা মাইকী আৰু। গধূলি আকৌ এটা আহে মটা ট্ৰেইনাৰ সেইটো। ৰাতি আৰু এটা আহে।
অ আৰু ছোৱালী তোৱালিও কৰে ন সেইকাৰণে হেৰি থাকে ন টা।
অ, ছোৱালী কণে কাৰণে টা মাইকী ট্ৰেইনাৰ ৰাখে।
মানে চাৰিটা আছে তাতে?
দুটা, তিনটা, উম। চাৰিটা, পাঁচটা আছে টটেল।
মালিকে আহিলে নাই অনাৰে? আহি থাকে নে নাই জিমত আহি কৰে নে
আহে সি। অওনাৰে গধূলি আহেটো। ৰাতিপুৱাও আহে, গধূলিও আহে।
সিওজ সিও জিম কৰে চাগে?
অ, কৰে়।
তাৰ বডি চডি আছে নে নাই এনে?
এ তুমি চোন জানাই জিমৰ অনাৰ বডি থাকে বুলি।
তাৰট মজা বডি চাগে?
অ, মজা বডি। তোমাৰ মানে নিজৰ মজা বড মই এনেকুৱা এতিয়াও এনেকুৱা এনেহেন এটা জিমৰ অনাৰ দেখা নাই যাৰ বডি মজা নহয়।
মই মানে যোনখান জিমত গৈছো, চব জিমৰ অনাৰৰে বডিবোৰ মজাচোন।
সেইটো হয় বাৰু। আমাৰো মানে যোনখন যিখন আছে। আমাৰ অওনাৰ টো বুঢা হয়। তাৰ নাই বাৰু তাৰ পুতেকৰ কিন্তু বেয়া বডি আছে।
আচ্ছা। হয় কিছুমানৰ নাথকিব পাৰে, নে বহুত কম আৰু